হেল্ল, হেল্ল অহ শুনিছেনে? কি কৰি আছে?
এহ এনেই বহি বহি আছোঁ।
কি কৰি আছে, খবৰ খাতি ভাল?
অহ আছো দিয়া
অহ দে সে মই কথা এটাৰ কাৰণে ভুল কৰিলো, অ ফোন কৰিলো মোৰ ভালেই বাৰু‌, এহ মই নতুনকে দোকান এখন খুলিছো নহয়
হয় হয়।
অ মই নতুনকে দোকান এখন খুলিছো, হেৰি মৰিগাঁওতে আৰু টাউনৰ পা অকণমান হেৰি টাউনৰ পৰা অকণমান আঁতৰলে, মৰিগাঁও গাৰ্লছ হাই স্কুল যে ল ওচৰতে। তাকে শুনিলো আপুনি কাপোৰৰ বোলে কিবা ফেব্ৰিক কৰে?
আহ।
অ অ।
ফ্রেবিক কৰোতে মানে লাগিছিল মানে কাপোৰ অলপ মানে ফেব্ৰিক কৰি পেলাই, দোকানৰ কাৰণে আনিম বুলি ভাবিছিলো।
অ পাৰিবা দিয়া। ফ্ৰেবিক আৰু এম্প্ৰদাই কৰু বাৰু চিলাইও কৰোঁ। যদি তুমি, অ এম্প্ৰইডাৰী কৰো ফেব্ৰিক কৰোঁ। চিলাই কৰো তমা তোমাৰ মানে যেনেক 'কে গলেও সুবিধা হয় সেইটোকে দোকান এখন পালে মোৰ কাৰণেও ভাল হয় বাৰু ময়ো দিব পাৰিম তেতিয়া
অ সেইটোয়ে আপুনিও কিবা এটা মানে কিবা এটা পাঔ সেইটো কাৰণে কিবা এটা কৰিব মন গ'ল। তাকে ফেব্ৰিকটো যে কৰে তাত কি কি মেটেৰিয়েল কি কি লাগেনো?
ফেব্ৰিকৰ মানে ফেব্ৰিক টমাৰটো লাগিব। তাৰ ফেব্ৰিক কৰোঁ মানে, ফেব্ৰিক টেমাটো লাগিব, পিছত তোমাৰ তুমি কেনেকুৱা স্কেনাৰ্তে কৰা নে, নে নিজে কলমে আঁকি পেলাই কৰা সেইটো তোমাৰ লগত হেৰি কৰে। তোমাৰ ক তাৰমানে আজিকালি স্কিনাৰ পৰা নহয় ফ্ৰেবিক কৰা
অ।
এতিয়া স্কিনাৰখনন লগাবলৈ হ'লে তাৰমানে, স্কিনাৰ কালাৰটো বেলেগ আমাৰ পেঞ্চিল
অ।
জল দি আঁকি পেলাই বা আ পেলাই কৰা ফ্ৰেবিকলাৰটোও বেলেগ চবে মানে এক্সট্ৰা এক্সট্ৰা থাকে। তাত ত আমি আঠা মিঠা মিলাই কৰি ল'ব লাগে স্কিনাৰ খন দিলে বা স্কিনাৰ খনত আমি টো ফেব্ৰিক কৰো সেইটো ফেব্ৰিকত তাৰমানে, আঠাটো মিলাব নালাগে। অ মানে, আমাৰ কলমে েই সেইটো মানে আঠা মিলাই লোৱা যাই তুমি যেনেকে বা তেনেকে পেলা কৰিব লাগে আৰু।
আঠা দিয়াটো আৰু
অ' অ' দিজাপ ফুলৰ বহি চহি আছে। সেনেকে চাই কৰি লৈ পেলাই তাৰ পৰা তোমাৰ ধৰা যিটো ফুল পচন্দ হয় সেইটো ফুলৰ মতে তুমি পইচা টো মানে ফুলটো আঁকি ল'ব পাৰা আৰু ডিজাইনটো দিব পাৰা কাপোৰত। তাৰ পৰা আমি এইখিনি ধৰা কৰিও আৰু উম।
অ' তেনেকে ময়ো বুজি নাপাও যে, তাকে ভাবিলো বুদু অক অকমান ভালকে বুজাই দিলে বুজি পাওঁ আৰু এদিন গয় লাগে মই চাই আহিমগৈ।
অ আহিবা নহলে।
বুজি পাম আৰু অ' এদিন যাই পেলাই মানে গোটেই গলে চাই আহিম আৰু এম্ব্ৰইডাৰী কৰিলে কেনেকুৱা?
এম্ব্ৰইডাৰী কৰিলে মানে আমি, কাপোৰ খিনি কিনি কৰি লৈ গুটি গুলি খিনি আনি কৰি লৈ পেলাই আমি ফুল খিনি তোমালোকৰ ডিজাইনৰ মতে দিবা ধৰা এইটো এনেকুৱা ফুল দিব লাগে, কিছুমান মানে নয়নতৰা দিয়ে, কিছুমানে গোলাপ ফুল দিয়ে, কিছুমানে কিবা বেলি ফুলত না দিয়ে। এ ফুল বোলে দামটো লওঁ আমি তেতিয়া এম্ব্ৰইডাৰিঙৰ
অ, এম্ব্ৰইডাৰীটো বেছি হয় নেকি ন
অ ফেব্ৰিকতকে এম্ব্ৰডাৰীটো বেছি হয় মানে এম্ব্ৰডাৰীটো টাইমটো বেছি লাগে যে, ফেব্ৰিকত টাইমতটো ধৰা ইমান নালাগে। ফেব্ৰিক কত, দিনটোত এযোৰ কাপোৰ হয় বুলি ক'লেও ভুল নহয়। ই কিনাটো কৰিলে তো ফেব্ৰিকত এবেলাতে এযোৰ কাপোৰ হৈ যায় স্কিনাৰখন কৰিলে। সেই আকাটো হাতে অ হাতে আকাটো কৰিলে মানে, দুদিন লাগে আৰু এইযোৰ কাপোৰত।
অ অ অ অ, আঁকি পেলাই আকৌ কৰিব লাগে যে ন।
অ স্কেনাখন আকিব নালাগে দেই। স্কেনাখনত ধ সেইদিনাখনে এযোৰ হৈ যায়।
অ অ, সেইখনত কিবা এঠা আছে নেকি স্কেনাৰটো লগতে হৈ যায়।
স্কেনাৰটো মানে যিটো কালাৰ দিয়া যায়, সেইটো কালাৰটো তাৰা মানে আমাৰ এক্সট্ৰা কালাৰ সেইটো কেমিকেলৰ থাকে যে সেইটো মানে আঠাটো মিলাই কৰি লৈ সেইটো আমাৰ স্কেনাৰখন পাৰি লৈ পেলাই ব্ৰাছডালেদি সানিহে যাব লাগে। সেইটো ইমান হেৰি নাই তাৰমানে, অ আঁকিব নালাগে তোমাৰ ধৰ প
কালাৰটো এক্সট্ৰাকে নালাগে আৰু।
নালাগে কিনাখনত যিখিনি থাকিব প্লৰ মানে তোমাৰ, যিটো কালাৰ থাকিব, সেই কালাৰ ধৰা তোমাৰ ফুল পাহতহে দিব পাৰিব, ফুলপাহৰ বাকী কি বাহী খিনিত যিমান খিনি লাগিলে সেইখিনিত মানে তোমাৰ কাপোৰখনত লাগি নাযায় আৰু স্কিনাৰখনতে লাগি থাকিব।
লাগি ন অ ইয়াতে লাগিছে।
কি, অ বাকী খিনি লাগি নাযায় আৰু সেনেকুৱা।
অ ভালেই নহলে মানে কি মোৰ দোকানৰ কাৰণে আনিম যেতিয়া অকমান ভালকে সেইটো সহজ হয় ন।
অ অ সেইটো সহজ হৈ স্কিনাৰখনৰ, অ অ স্কিনাখনৰতো মানে বেছি সহজ হয় এই কলমে আঁকি পেলা, তুমি এবাৰ ধৰা কলমে আঁকিলা আঁকি পেলাই আকৌ তাত তুমি ফেব্ৰিকৰ ৰং, ব্ৰাছ দি পেলাই কৰিলা সেইটো ধৰা কষ্ট হয় বাৰু বস্তু হয়, টাইমটো বেছিকে লাগে। এয়া ধৰা তোমাৰ হেৰিটোত ইমান স্কিনাখন হলে মা তুমি কালাৰ চেঞ্জ কৰিব নোৱাৰিবা, ফুলে পাতে ৰং এক একেটাই হৈ যাব তুমি যদি ৰঙাই দিয়া পাতো সে ৰঙাই হ'ব। মানে ফুলপাহো ৰঙাই হ'ব। সেনেকুৱা নিচি তাৰ মানে স্কিনাৰখনত, যদি তুমি ভাবা যে মই ব্ৰাছে কৰিম তেতিয়াহলে ফুলৰ ৰংটো বেলেগ, পাতৰ ৰংটো বেলেগ এনেকে পেলাই বেলেগ বেলেগকে দিব পৰা যায় আৰু।
অহ। তাকে কাপ, কাপোৰটো নিজে, কিনি দিব লাগিবনে নে আপোনালোকে নিজে তই মোৰ ফালৰ পৰা কিনি দিলে নে আমালোকৰ ফালৰ পৰাই।
কাপোৰ খিনি তোমালোকৰ পিনে পৰাই কিনি দিবলৈ গ'লে তাৰমানে এ কাপোৰ। কাপোৰখিনি যদি তোমালোকৰ পিনৰ পৰা কিনি দিয়া, তেতিয়াহলে মানে সেইটো হেৰি ৰেটটো কম হৈ যায় যদি আমি কিনিব লাগে কাপোৰখিনি আমি। মানে বান্দো হিচাপে আনো। ছয় ছয়যোৰ, বাৰযোৰ তেনেকে আনো। সেইখিনি আনি পেলাই আমি বনাই কৰি পেলাই বিক্ৰী কৰি দিও, তাৰপিছত তোমালোকে যদি আনা তেতিয়াহলে সেইটো এক্সট্ৰা হৈ যাব আৰু গোটেইখিনি। সেনেকুৱা।
অহ, মই যদি, মই যে কাপোৰ কিনি দিওঁ, কাপোৰ ধৰি লোৱা মই। এ ক কমকে দিলো ধৰি লোৱা তিন যোৰে দিলো কৰিবলৈ, তাৰপিছত।
হয়।
দিলে সেইখিনি এনে খৰচটো কিমান মান পৰে?
কাপোৰৰ কাপোৰৰ খৰচো তোমাৰ হ'ব ৰঙৰ। খৰচটো মোৰ হ'ব বা মোৰ হাজিৰাটোৰ কথা আছে তোমাৰ এতিয়া তুমি ধৰা ক'লা যে মোক স্কেনাৰ খনৰ দি। নালাগে সিখনেদি কৰা তেনেকে কৰিলে। মানে তামা। আমাৰ টাইমটো লাগে কোন। আমাৰ ইয়াত। ধৰা যিটো নিজে ব্ৰাছ দি কৰা যায়। সেইটো ধৰা আমাৰ টাইমটো লাগে।
উম উম এনে এনে এনে মানে এটা আইডিয়া এটা ললো হয়নে। খৰচটো এযোৰ কাপোৰত কিমান মান হ'ব বাৰু মই যদি কাপোৰযোৰ কিনি দিওঁ।
তোমাৰ এ কাপোৰযোৰ কিনি কৰি পেলাই দিয়ালে তোমাৰ। যি কা কটনৰটো অলপ বেছি কালাৰ লাগে এইটোৰ ধ। তাৰ মানে আমাৰ যিটো এইয়া। পলিষ্টাৰ পাত বা কাঞজু পাত এনেকে। পাতৰ যে যিবিলাক আছে। সেইবিলাক। ৰংটো কম লাগে ফেব্ৰিকৰ কালাৰটো সেইবিলাকৰ কালাৰ মতে এইবিলাক কালাৰ মতে তোমাৰ খৰচটো হ'ব তুমি কাপোৰযোৰ দিয়াৰ পিছত আমাৰ খৰচটো হ'ব ৰং আৰু হাজিৰাটো সেইখিনিত খৰচ তুমি যদি এযোৰ দিয়া মই ধৰা এযোৰ কাপোৰত মই মই নিজে কিনিকৈ আনি পেলাই যদি ছশ বা সাতশ টকাৰ বেছু পাঁচশ বা চাৰে চাৰিশ তেনেকা তুমি দোকান দু মই মানে আ চাৰিশ বাতত দিব পাৰোঁ আৰু
অ চাৰে চাৰিখত মানে এযোৰ কাপোৰ বনাই দিব পাৰে আৰু
অ অ
অ অ অ মই সেইটোৱে জান জানিব বিচাৰিছো অ সেইটোৱে অ হাজিৰাটো আৰু হেৰি ৰংটো কৰি দিয়া বিনিময়ত
অ অ হয়
উম। উম
তোমাৰ দোকানখনো কোন খিনি আছে বুলি কলা?
অ মোৰ দোকানখন হেৰি মৰিগাঁও গাৰ্লছ হাই স্কুলৰ পৰা অকনমান আগলৈ আৰু সেইখিনিতে।
অ অ।
এই যে টাউন, টাউনৰ পৰা অ কচমেটিকো ৰাখিছো মই অলপ। কচমেটিকৰ গোটেই খিনিয়ে পাব কিন্তু সেই কম কমকে ৰাখিছো আৰু নতুন দোকান যে।
হয় হয়।
কচমেটিকৰ আৰু কাপোৰৰ ৰাখিছো।
উম উম।
নে অ কম কমকে ৰাখি খিছো, কিন্তু গোটেইখিনিয়ে বস্তু পাব আৰু সেয়াই, উম উম, সেইটোৱে। উ
ৰামল
তাকে বোলো জানিলো অলপ আপোনাৰ, কাপোৰ খিনিৰ বিষয়ে, সেইকাৰণে ফোনটো কৰিলো, উম আৰু এম্ব্ৰইডাৰী কাপোৰযোৰ খৰচটো কিমান হ'ব এম্ব্ৰইডাৰীটো?
এম্ব্ৰইডাৰীটো তোমাৰ ফুলৰ হিচাপে খৰচটো হয়, তোমাৰ যদি কাপোৰ খিনি যদি তুমি দিয়া হেল্ল'।
অ শুনি আছো।
তেতিয়াহলে মানে অ তেতিয়াহলে আম এম্বৰ খৰ টো আমাৰ গুলি খিনি লাগিলে, আকৌ এম্ব্ৰইডাৰি হাতে এম্পদাইহে কৰো আমি আমি মেচিনত নকৰো হাতেৰে এম্ব্ৰইডাৰী কৰাতো মানে খৰচ বেছি হয়। দিনটো তোমাত তিনিপাহ বা চাৰিপাহে ফুল বোৱে সেইটো কাপ ওপৰত বা মেখেলাখনত বা চাদৰখনত মানে ডাঙৰ হলে, সৰু হলে ফুল সৰু হলে ফুল খনে বেলেগকে হয় সৰু হাল বেছি, হয় হয়। ডাঙৰ হলে মানে কমকে হয়, খালে পৰা নিচিনা।
অ, উম উম, এম্ব্ৰইডাৰীটো খৰচটো কিমান মান পৰিব?
এমব্ৰইডাৰিটো খৰচ তুমি কাপোৰটো দিয়াৰ পিছত আমাৰ বুনিখিনিয়ে, হাজিৰা খিনিয়ে মিলি আঠশ নশ মান পৰিব।
অ এসপ
ফুলৰ হিচাপে, অ এসপ্তাহ দহ দিন লাগিব। দলিত চিলাই কৰি দিবলগীয়া হয়, এসপ্তাহ দ দিন লাগিব, উম।
অ, মই ভাবি আছো কাঞ্জো পাটৰ এযোৰ আপোনাক হেৰি কৰিব দিম নেকি এম হেৰি, কৰিব দিম নেকি বুলি।
অ অ দিবা নহলে।
ল মই ডা, অ ডাঙৰ ফুল মই বেয়া পাও মানে।
অ ডাঙৰ ফুলৰ আৰু নিদিয়া যদি কিকিঠা ফুটাব বেছি দিন নালাগে বাৰু।
অ মানে অকমান গুটি গুটি ফুলৰ নিচিনা, খিচ খিচ গেযোৰ বোলো
ছো বাৰু। খিচ খিচিয়াকে সৰু সৰু
আৰু অ। সৰু সৰু অ, উম মই কাপোৰ এযোৰ কিনিব লাগে সেইযোৰ কৰিবা চাম, তেতিয়া মই ভাল লাগিলে তেতিয়া, দোকানৰ কাৰণে অলপ অৰ্ডাৰ কৰিব পাৰিম। হয়নে, উম অ সেইটো কাৰণে মই বোলো আপোনাৰ লগত যাতে কথাখিনি পাতি জানি লওঁ আৰু ঠিক আছে দিয়ক, ভাল লাগিল বাৰু কথাখিনি জানি মই আপোনাৰ লগত পিছত, ন
অ হ'ব দিয়া।
অ।
দচ মিনিট, সাতাৱন্ন ছেকেণ্ড।
থাকে দিব পইচাটো, দিলে নহয়।